হেল্ল' নমস্কাৰ
হেল্ল' নমস্কাৰ হয় মই মানে মোবাইল আৰু ই ইণ্টাৰনেটৰ বিষয়ে অলপমান জানিব খুজিছিলোঁ আপুনি যদি ব্যস্ত নহয় মোক অলপ জনাব পাৰে
হয় নিশ্চয় অ পোনপ্ৰথমতে মই আপোনাৰ লগত সেই বিষয়ত কথা পতাৰ আগতে আহ মোৰ আহ ভাল শুভেচ্ছা জনাইছো
হয় ধন্যবাদ হয়
ধন্যবাদ আহ এতিয়া আপুনি ক'লে মোবাইল ফোন
মোবাইল ফোন আৰু ইণ্টাৰনেটৰ বিষয়ে হয় অলপ আপুনি মোক চমুকৈ
হয় নিশ্চয় মোবাইল ফোন আৰু ইণ্টাৰনেট বুলি ক'লে আমি চবে গম পাই এতিয়া আমাৰ যি যিটো সেই আহ কলি যুগত
কলি যুগত হয়
মোবাইল ফোন আৰু এইটো আমাৰ ইন্টাৰনেট এইটো বহুতে জাগা লৈছে বহুত প্ৰয়োজন এইটো
হয় হয়
তাৰ জৰিয়তে বহুত কাম কৰিব পাৰোঁ
হয়
যত নেকি আহ এতিয়া আমি ভাবিব পাৰো বা চিন্তা চৰ্চা কৰিব পাৰোঁ যে যদি মোবাইল ফোন নাথাকে বা ইণ্টাৰনেট নাথাকে আমি এক ছেকেণ্ডও থাকিব নোৱাৰিম চাগে
হয় যদি মোবাইল ফোন ধৰক আপোনাৰ একদিন আজিকালিৰ যুগত যদি মানুহে একদিন মোবাইল ফোনটো লাৰিব নাপায় বা ইউজ কৰিব নাপায় ব্যৱহাৰ কৰিব নাপায় ধৰক নিজকে কিবা এটা ভাল নালাগে বা অ অকলশৰীয়া যেন লাগে
হয়, হয়, মানে এতিয়া হয়, হয় এতিয়া মানে মানে অহ জোনখিনি মানুহে মোবাইল উইজ কৰি থাকে। হয়,
ধৰক মোবাইল ফোনৰ বা ইণ্টাৰনেটৰ ভাল বেয়া দুটা দিশ আছে
হয় হয় হয়
হয় তাৰে ভিতৰত আপুনি মোক জনাওকচোন যদি পাৰে ভাল দিশ কি কি মোবাইল ইণ্টাৰনেটৰ হয়
এতিয়া ইণ্টাৰনেট বুলি ক'লে বা মোবাইল ফোন বুলি কলে এতিয়া মোবাইল ফোন যদি উইজ কৰিবৰ বাবে ব্যৱহাৰ কৰিব তেতিয়া ইণ্টাৰনেটটো নিশ্চই লাগিব। অকল মোবাইল ফোন হ'লেই নহয় এতিয়া ইতে ইণ্টাৰনেট যদি নাথাকে হয়। যদি ইন্টাৰনেট থাকে তেতিয়াহে আমি বহুতখিনি কামটো কৰিব পাৰিম। মোবাইল ফোনৰ জৰিয়তে অহ চ' আমি ই ইণ্টাৰনেট বা মোবাইল ফোনৰ জৰিয়তে হওঁক বহুত ভাল কামক কৰিব পাৰে আৰু কিছুমান আমি বেয়া কামক কিছুমান টাইমত অহ ক ভুলতে কৰিব পাৰোঁ কিজানি।
হয়
হয়। এতিয়া ভাল বুলি কলে আমি বহুতখিনি ভাল ইয়াৰ গুণ আছে। ধৰি লওক এতিয়া আপুনি বহুত দূৰ দূৰলৈ যাই আছে আৰু আপোনাক। খবৰ লব কাৰণে বা আমি ফোন কৰিব কাৰে মবাইল ফোনৰ জৰিয়তে। তেতিয়া আমি খবৰ ল'ব পাৰো আৰু
হয় যোগাযোগ ব্যৱস্থাটো মানে হয় মুহূৰ্ততে দূৰ দূৰণিলৈ আপুনি মানে যোগাযোগ
হয় হয় বহুত কম সময়ৰ জৰিয়তে আপুনি খবৰটো লব পাৰে যোগাযোগ কৰিব পাৰে হয় হয় এতিয়া আৰু আপোনাক যদি হয় হয় শিক্ষাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ আজিকালি যিটো মোবাইল ফোন ফোন বা ইণ্টাৰনেট এইটো এটা ভাল অহ কি কয় সম্বন্ধ আছে ইয়াৰ
হয়
চৌ' যদি আমি আহ এডুকেশ্যন লাইনত যদি আমি চাবলৈ যাওঁ তেতিয়া এতিয়া ইউটিউবত আজিকালি বহুতখিনি মানে ক্লাছ চলে অহ এ পি এছ চিয়ে হওঁক হয় হয় ইউ পি এছ চিয়ে হওঁক কিছুমান বা
কম্পিটিভ একজামৰ বিলাকৰ প্ৰস্তুতিৰ কাৰণে
কম্পিতিভ একজামৰ কাৰণে বহুত মানে এটা তাতে কৌচিং ক্লাছে হওঁক বা এনেককা বহুত আজিকালি হৈছে আৰু
হয় অনলাইনৰ মাধ্যমত মোবাইলৰ যোগেদি হয় মই যিখিনি জানো আপোনাক কৈ আছো।
হয় হয়।
হয় মানে বৰ্তমান সময়ত। কম্পিটিটিভ একজাম ক্লিয়াৰ কৰিবৰ কাৰণে যিখিনি প্ৰস্তুতি চলাব লাগে ঘৰতে বহি কি মানে
হয়
ইউটিউব বা অনলাইন মোবাইল ফোনৰ জৰিয়তে ইণ্টাৰনেটৰ জৰি়য়তে আমি কৰিব পাৰো অনলাইনৰ মাধ্যমত শিক্ষাটো গ্ৰহণ কৰিব পাৰো দূৰলৈ নগৈ বা টিউচন চেন্টাৰলৈ নগৈ ঘৰতে আমি ল'ব পাৰো হয় আৰু ধৰক অ আৰু আছে কিছুমান আপোনাৰ ভাল দিশ মোবাইল ফোনৰ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক ব্যৱসায়ো আমি আৰম্ভ কৰিব পাৰোঁ মোবাইল ফোনৰ জৰিয়তে
হয় নিশ্চয়
আৰু আপোনাৰ বৰ্তমান অহ কিছুমান অনলাইনত অহ আমি আবেদন কৰিবলগীয়াখিনি আগতে যিহেতু অনলাইনত
মানে আবেদন নহৈছিল বৰ্তমান যুগতো অনলাইন বা মোবাইল ইণ্টাৰনেটৰ যোগেদি আবেদন কৰিব লাগে
হয় হয় নিশ্চয়
কিছুমান সেৱাৰ কাৰণে চৰকাৰী সেৱা
হয় হয়
হয় কেতিয়াবা ধৰক অকল অকলশৰীয়া যেন লাগিলেও মনোৰঞ্জনৰ কাৰণে আমি কিবা অনলাইনত বা ইউটিউব ছ'চিয়েল মিডিয়াৰ মাধ্যমত গান চিনেমাবোৰ
হয় ভিডিঅ' ৰিল চিবিলা চাবলৈ পাওঁ আমি আৰু গেম খেলিব পাৰো
গেম খেলিব পাৰো
হয় হয়
হয় আ আপুনি ধৰক বেয়া দিশ কি কি মোবাইল বাই ইণ্টাৰনেটৰ হয় আপুনি অলপ মোক জনাবচোন বেয়া দিশ
হয় হয় এতিয়া বেয়া দিশ বুলি ক'লে আহ ফোনৰ জৰিয়তে আমি কিছুমান সেনেকোৱা আমাৰ ফোনত অ বহুতখিনি এপ্লিকেশচন থাকে ন ধৰি লওক আপোনাৰ হোৱাটছাপ হওক আহ ফেচবুক হওক ইনষ্টা হওঁক বা কেমেৰা হক বা সেই কেমেৰাবিলাক আমি যদি ভালকৈ ইউজ কৰিব নাজানো বা আমি যদি যিকোনো এটা বেয়া কাম হ'লেও আমি যদি ভিডিঅ' কৰো ফটো তুলি কেনে আমি যদি আপলোড কৰি দিও বা যদি হোৱাটছাপে হওক ফেচবুকত যদি বেয়া আহ কিছুমান আহ যিটো বেলেগক আহ হানিকাৰক কৰিব পৰা কিছুমান হে থাকে ন সেইবিলাক যদি আমি আপলোড কৰো সেইবিলোকো বহুত বেয়া দিশ হয় আৰু আজিকালি যুগত আহ আমি দেখিবলৈ পাওঁ যে কিছুমান ভাইৰেল হোৱা কিবা হোৱা এনেকোৱা আমি দে শুনা পাওঁ হয় হয় সেইবিলাকো বহুত বেয়া হৈ যায় হয় হয়
হয় বৰ্তমান সময়ত মানে ধৰক ইণ্টাৰনেট বা ফেচবুকত নিজৰ কিবা এখন হয়
হয় হয়
ধৰক শ্বেয়াৰ কৰিবলৈ ভয় লগা হৈছে যি বৰ্তমান যিহেতু ত' এ আইৰ এ আইৰ যুগ হয় এক ইণ্টেলিজেণ্ট আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট হয় মানে আপোনাৰ আৰু বহুতো বেয়া দিশ থাকে আপোনাৰ মোবাইল বা ইণ্টাৰনেটত স্বাস্থ্যৰ ক্ষেত্ৰতে হ'ব পাৰে।
হয় হয় নিশ্চয়
মানসিক চাপ বহুত পৰে ধৰক অশান্তিত ভুগি থকা যেন লাগে
হয় হয়
সেইখিনি ডিপ্ৰেশ্যনৰ ডিপ্ৰেশ্যনো হয় আৰু চকুৰো শক্তি কমি যায় দৃষ্টিশক্তিটো কমি যায় কম দেখা পোৱা যায়
হয় হয়
হয় আৰু কিছুমান ধৰক মিছা বাতৰিও প্ৰচাৰ হয় অনলাইনত ছ'চিয়েল মিডিয়াৰ যোগেদি
বহুত মিছা বা বাতৰি বা ফেক নিউজ এইবিলাক আমি আজিকালি প্ৰচাৰ হোৱাতো দেখা পাওঁ
হয় আৰু আমাৰ ব্ৰেইন বা মগজুত যোনটো আপোনাৰ চিন্তাধাৰণা শক্তিটো বহুতখিনি কমি যায়
হয় হয় হয় হয়
তাৰ বিষয়ে অলপ মোক ক'বচোন
অ এতিয়া প্ৰায় বেছিভাগ মই যদি ক'বলৈ যাওঁ তেতিয়া আমি আমাৰ যিটো সৰু সৰু ল'ৰা ছোৱালী সেইবিলাক আহ ওপৰত মই ক'বলৈ যাম আহ যে আজিকালি চবৰে ঘৰে ঘৰে প্ৰায় মোবাইল ফোনতটো আছে থাকেই
আছে বৰ্তমান হয়
হয় হয় আজ আজিকালি চবৰে হাততে হওক বা ঘৰে ঘৰে প্ৰায় মোবাইল ফোনটো
হয় এনড্ৰইড স্মাৰ্টফোন এনড্ৰইড বা স্মাৰ্টফোন আছে।
হয় হয় নিশ্চয় এতিয়া আমাৰ অ যিখিনি বেয়া হৈ যায় আছে আমাৰ যটো ল'ৰা ছোৱালী সৰু সৰু সেইবিলাকো হয় এতিয়া যদি আপুনি আহ গাৰ্জেন বা পেৰেন্টছে কিবা এটা কাম কৰি আছে এতিয়া লৰা ছোৱালীক লবলৈ য আমি যত্ন লবলে সময় পোৱা নাই তেতিয়া আনিকি কৰো বেছি প্ৰায় ভাগে আমি মোবাইলতটো দি কেনে তাতে ভিডিঅ' চাবা দিও বা গেম খেলিব থৈ দিওঁ। সেইবিলাক আহ যিটো বেয়া হৈ যাই আছে আৰু সেইবিলাক টো আমাৰ ব্যৱহাৰ হয় হয়
ল'ৰা বা ছোৱালীটোৰ মগজুততটো মানে এফেক্ট কৰে বহুত খিনি এট্ৰোকশ্যন হৈ যায় মোবাইলটোৰ প্ৰতি বহুত তেওঁলোকে
হয় হয়
আগৰ দিনতো তেনেকুৱা নাছিল মোবাইল নাছিল বা মানুহৰ ব্ৰেইন মগজুখিনিও ভালেই আছিল
হয় হয় নিশ্চয়
হয় আৰু আপোনাৰ ধৰক মোবাইল ইণ্টাৰনেটৰ কিছুমান ভাল ভাল খবৰো আছে বৰ্তমান ধৰ ডিজিটেল কিছুমান অনলাইন আমি আবেদন কৰিব পাৰোঁ হেল্থৰ ক্ষেত্ৰতে হওক কিছুমান লাগতিয়াল নথি পত্ৰ যিহেতু প্ৰয়োজন হয় চাৰ্টিফিকেটৰ এইখিনি আমি অনলাইনৰ যোগেদি অনলাইন কৰি ল'ব পাৰোঁ
হয়
হয়
এতিয়াতটো প্ৰায় ভাগে হয়
হয় কওকচোন
অ এতিয়াতো আমাৰ যিটো প্ৰায় ভাগে ঘৰে ঘৰে আহ মোবাইল হল বা মোবাইল আছে ইয়াৰ কাৰণে আমাৰ যি কোনো কামেই হওঁক আহ কাৰোবাক যদি আমি আহ কিবা এটা নোটছে পঠাব লগা হওক বা কিবা এটা ডকুমেন্টচ কিবা এটা ডিটেইলছ পঠাবৰ কাৰণে আমি মোবাইলৰ জৰিয়তে বা হোৱাটছপৰ জৰিয়তে আমি পঠাব পাৰোঁ হয় সেইবিলাক আমাৰ হয়
মানে মোবাইল বা ইণ্টাৰনেটটো ব্যৱহাৰ কৰিবলৈ ধৰক আমাৰ কিছুমান ধৰক বুখিন সম্যা নিশ্চয় মই যিহেতু ক'লোঁ আপোনাক
এতিয়া তাৰে সমস্যা ধৰক তোমি বেয়া দিশৰ ফালে গৈ আছে ইণ্টাৰনেট বা মবাইলৰ যোগ গ তেওঁলোকে সমাধান কৰিবলৈ সমস্যাটো কেনে কেনে পদক্ষেপ লোৱাটো উচিত বুলি ভাবে আপুনি
হয় হয় আহ এতিয়া
সময়ত এটা সময় বান্ধি দিয়া মোবাইলটো ব্যৱহাৰ কৰা দিন
নিশ্চয় এতিয়া আমি মই বা প্ৰথমতে সৰু ল'ৰা ছোৱালীকে মই বেছি নজৰ দিবলৈ যাম আমাৰ যিটো সৰু ছোৱালীৰ বা ল'ৰাকেইটাক আমি মোবাইল ইউজ কৰিব দিয়া হৈছে ব্যৱহাৰ কৰিব দিয়া হৈছে ঘৰত সেইবিলাক আমি অলপ নজৰ দি কেনে বা আমি বন্ধ কৰিব লাগিব আৰু আমি নিজ যে অলপমান গাৰ্জেন বিলাকে বা পেৰেন্টছ বিলাকে এইটো যত্ন লব লাগিব আৰু হয় হয় কাৰণ এতিয়া আমাৰ সৰু সৰু ল'ৰা ছোৱালী বিলাকে আহ প্ৰায় বেছিভাগে আহ ভাল যিটো দিশ সটো বেছি ল'ব নাজানে আৰু ইয়াৰ কাৰণে বহুত বেয়াটো হৈ যাই আছে
হয় হয়
সেইবাবে আমি সেইবিলাক অলপমান নজৰ দি কেনে
হয় হয়
আমি এইটো যত্ন লব লাগিব আৰু
হয় ধৰক ঘৰৰ নিয়ম বহুত মানে অলপ ষ্ট্ৰিকট বা কাৰা কৰিব লাগিব খোৱা টেবুলত হওক পঢ়া টেবুলত হওক মোবাইলটো বন্ধ কৰিব লাগিব মানুহৰ লগত মানুহত ধৰ কথা পাতিব শিকাব লাগিব শিকিব লাগিবক আচাৰ ব্যৱহাৰবোৰ কৰে মানুহক হয় হয় আপোনাৰ লগত কথা তমাৰ লগত জানিব পাৰি বহুখিনি ভাল লাগিল
হয় বহুত বহুত ভাল লাগিল আপোনাৰ লগতো কথা পাতি কিনে
হয় আৰু লগ পাম আপোনাক বহুত বহুত
হয় হয় নিশ্চয় আমি আহি থকা সময়ত আৰু ভাল ভাল বি ভয়ত কথা পাতিব পাম বুলি আশা ৰাখিছো ধন্যবাদ
হয় হয় ধন্যবাদ।
ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ উম